হেল্ল', মোৰ কথাখিনি শুনি আছে তো আপুনি?
হয় শুনি আছো, কওঁকচোন।
হেল্ল', মোৰ কথাখিনি আপুনি শুনি আছে?
হয়, মই ভালদৰে শুনি আছো।
হয়, আৰু মই আপোনাৰ কথাখিনি শুনি আছোঁ। আপুনি মোক এ, দশ মিনিট এঘাৰ মিনিট মান সময় দিব পাৰিব নেকি, মই আপোনাৰ লগত অলপ আলোচনা কৰিব বিচাৰিছোঁ।
হয় মই বৰ্তমান আপ, সময় দিব পৰা অৱস্থাতে আছোঁ।
হয়, অ', মই আমি আমি অসমীয়াসকলে আগতে জীৱন ধাৰণ কেনেকৈ চলাইছিল তাৰ ওৰত মই আপোনাৰ লগত অলপ আলোচনা কৰিব বিচাৰিছোঁ।
হয়।
অ', তাৰ বিষয়ে আপুনি মোক অলপ কওঁক মই আপোনাকো কৈ আছো।
হয়। প্ৰাচীন অসম বুলি ক'লেতো আপোনাৰ কামৰূপ আৰু আহোম ৰাজত্বৰ সময়ছোৱা বুজা যায় অসমখনৰ, হয়। কাৰণ সেই সময়ত আপোনাৰ উম, মানুহবোৰে বিশেষকৈ প্ৰকৃতিৰ লগত জড়িত আছিল।
জড়িত আছিল হয়, আপুনি ভাল কথা কৈলে।
হয়, আৰু বিশেষভাৱে সহজ-সৰল আছিল আৰু কাৰণ আগ আগৰ দিনৰ মানুহবোৰ। আৰু নিজৰ ওপৰত বিশেষকৈ নিৰ্ভৰশীল আছিল।
অ', নিৰ্ভৰশীল আছিল।
হয়, আৰু প্ৰধান জীৱিকা বুলি ক'লে
কৃষি আছিল অ', খেতিয়ে দেখা গৈছিল। অ', আপুনি ক'লে আহোম আহোম আছিল, আহোমসকলেটো অসমত ছয়শ বছৰ কাল ৰাজত্ব কৰিছিলে। তাৰভিতৰত ত এ বৰ্ম বংশজ
হয়।
বকাসুৰ আছিল। পলস্তম্ভ বংশ এনেকুৱাক কিছুমান বহুত আছিল। আৰু প্ৰাচীন সময়ত আমাৰ এ অসম জাতি সকল তিব্বত তেনেকুৱা অসমত আগৰ মানুহে আপুনি ক'লেই, কৃষিৰ ক্ষেত্ৰত জড়িত আছিল। আৰু আমাৰো এতিয়া যিহেতু, অসমত আগতে কৃষিৰ লগত জড়িত ত আছিলে সেইকাৰণে সাংস্কৃতিক হওক ধৰ্মীয় ৰীতি-নীতি এইবোৰ চব কৃষিৰ লগতে জড়িত
হয়।
আপু নি বিহু বোৰে হওঁক, বা নানান সৰু সুৰা উৎসৱ পাৰ্বণে আমাৰ বিভি ভিন্ন ধৰণৰ সং কলা সংস্কৃতিয়ো আমাৰ খেতিৰ লগত জড়িত। অসমে সকলো মকেই আমাৰ পূজা পাতলো আমাৰ, ধৰ্মীয় ৰীতি নীতিবোৰ কৃষিৰ লগত জড়িত হৈছিল।
হয় হয়, প্ৰাচীন কালত এইবোৰ বিশেষ গুৰুত্ব দিয়া হৈছে বৰ্তমান সময়তকৈ, হয়।
আৰু প্ৰাচীন অসমত আপুনি পৰা জানিব বিচাৰোঁ আপুনি খেতিৰ কথা ক'ল খেতি কেনেকুৱা ধৰণৰ খেতি কৰিছিল বুলি
হয়, প্ৰাচীন কালতো আপোনাৰ বৰ্তমান আধুনিক যুগৰ দৰে ট্ৰেক্টৰ নাছিলে। ক'বলৈ গ'লে। প্ৰাচীন অসম প্ৰাচীন যুগৰ বা প্ৰাচীন অসমৰ মানুহে আপোনাক গৰুৰে খেতি কৰা দেখা গৈছিল।
অ', আচ্ছা গৰুৰ খেতি কৰিছিল হয়। আৰু ধান খেতি মৰাপাট খেতি এইবোৰো অলপ চলপ কৰিছিল। অলপ উন্নত
হয়, হয়, হয় উন্নত হোৱাৰ পিছত হয়। কিন্তু ক'বলৈ ক'বলৈ গ'লে এতিয়াতকৈ আগতেই ধা-ধানৰ খেতি বি-বিশেষে কৰিছিল।
কৰিছিল হয় খেতিসমূহ অ', অত আমাৰ আৰু আমাৰ অসমত এ মহিলাসকলেও কিছুমান আমাৰ মহিলাসকলে মেখেলা চাদৰ পিন্ধিছিল। আৰু ৰিহা পিন্ধিছিল আৰু আমাৰ অসমীয়া যুৱকসকলে ধুতি পাঞ্জাৱী এইবোৰ পিন্ধিছিল। অ', আৰু যুদ্ধ বিগ্ৰহ হতো আমাৰ সাজ পাৰবোৰ বেলেগ আছিল আৰু প্ৰাচীন অসমত যুদ্ধ বহুত হৈছিল। তাৰভিতৰত আমি চিলাৰায়ৰ কথা জানো, লাচিত বৰফুকনৰ কথা জানো। কৰোতো বৰ্তমান অসমত কীৰ্তিচিহ্নবোৰো সজাইছে। বৰ্তমান অসমত বহুত বহুত ধৰক শৰাঘাটৰ দলং খন আমি লাচিত বৰফুকনৰ নামেৰে জনা যায়। হয়, নিশ্চয় আহ আপুনি অলপ অ', যুদ্ধ বিগ্ৰহৰ কথা ক'ব নেকি? আপুনি কিখিনি জানে বা আপুনি নাজানিলে মই অলপ কৈ দিব পাৰিম।
হয়, যুদ্ধ বিগ্ৰহ বুলি ক'লে আপোনাৰ বিশেষতো মই জ্ঞাত নহয়৷ বা যিখিনি মই জানো বা সে সেইখিনিয়ে মই ক'ব পাৰিম। কাৰণ বৰ্তমান যুগতকৈ আপোনাৰ প্ৰাচীন যুগৰ যুদ্ধ বিগ্ৰহৰ পৰিমণতটো বেছি আছিলে। কাৰণ আপোনাৰ আহোম আহো আহোমসকলৰ দিনতো আছ আপোনাৰ। কাৰণ বহু কেইটা আপোনাৰ মানুহ বহু বহু যুগত বহুখিনি আপোনাৰ যুদ্ধ হোৱা দেখা গৈছিলে।
হয়, য
কাৰণ দুটা আপোনাৰ হয় দুটা পন্থীৰ মাজত আপোনাৰ যুদ্ধ বিগ্ৰহ হৈছিলে।
অ', বিশেষকৈ আমাৰ মোগলৰ লগত আমাৰ আহ আহোমসকলৰ বহুত বেছি যুদ্ধ বিগ্ৰহ হৈছিলে। আমি প্ৰাচীন অসমৰ ইতিহাসত এতিয়াও পঢ়িবলৈ পাওঁ। লাচিত বৰফুকনৰ ৰাজ-ৰাজত্ব তেওঁ সেনাপতি আছিলে। তেওঁ মোগলৰ লগত যুদ্ধ কৰি আমাৰ আহোমখন বচাইছিলে। যুদ্ধখন সদায় ঘাটত হৈছিলে। আৰু বিভিন্ন ধৰণৰ যুদ্ধ হৈছিলে। শিলজাৰী হাটৰ যুদ্ধ। পানী পথৰ যুদ্ধ এইবোৰ যুদ্ধ আমাৰ অসমত বহুতখিনি যুদ্ধ হৈছিলে।
হয়, হয়।
আহিল আহিলে আহোম যুগৰ পৰা। তাৰ পিছত ব্ৰিটিছসকলে শাসন ক আহোম যুগৰ সামৰণি ঘটা পালে তাৰপিছত ব্ৰিটিছ আহি আমাৰ অসমৰ বৰ্তমান নিয়ম কানুন সলনি কৰিছিল।
সলনি কৰিলে প্ৰায় দুশ বছৰে আপোনাৰ শাসন কৰিছিল।
অ' শাসন কৰিছিল তাৰপিছত আহোমসকলক মানসকলে আক্ৰমণ কৰিছিল। তাৰ ভিতৰত আমি ভদ বৰফুকক অসমীয়া সৰু বুলি ভাবে এটোও, তেওঁৰ মানুহক সকল অসমলৈ আনিছিল যুদ্ধ কৰিবলৈ। তাৰপিছত মানুসকলক যেতিয়া, আহ। যেতিয়া মানুহলক আমাৰ অকলে নোৱাৰাৰে তেতিয়া এলোকে ব্ৰিটিছৰ সহায় ল লগা হ'ল। তাৰপিছত ব্ৰিটিছে সহায় কৰি আমাকো সহায় কৰি দিলে আৰু তেওঁলোকেও শাসন কৰিলে, আমাৰ অসমীয়া মানুহক, জ্বলা
হম।
যন্ত্ৰণা দিলে, তাৰ পিছত আমাৰ অসমৰো বহুত মানুহে ব্ৰিটিছ সকলৰ লগত যু জ্জা কৰি চই‌
যুদ্ধ অলপ বহুত শ্বহদ হৈছিলে হয়।
বহুত শহদ হৈছিল তাৰপিছত আমাৰ আহ, ঊনৈছশ আশী পচাশী মান হয়তো মই ভালকৈ নাজানো চনটো তেনেকুৱা সময়ত আমাৰ অসমৰ, ভাষা আন্দোলনো হৈছিলে। তেতিয়া আমাৰ আহ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত হৈছিলে। আৰু তেওঁলোকৰ আঠশ পঁচপন্ন জন শ্বহীদ হৈছিলে, সেইটোতে আপুনি ভাল ৰে জানিব। তেনেকুৱাকৈ, কি কৈছে? হয় তেনেকুৱ, অ' অ' হয় তেনেকুৱা ক আমাৰ বহুত আমাৰ অসমৰ এ ইতিহাসটো বহুত বেছি এ ভাল লগা ভয় লগা, বহুত আছিল এতিয়া বহুতখিনি
হয় বহুখিনিয়ে আছে।
তেনেকুৱা। মানুহৰ সেইবাবে আমাৰ অসমৰ মানুহবোৰ, অত্যন্ত সাহসী যত কৰিব পাৰে কষ্ট কৰিব পাৰে কাৰ আমাৰ অসমৰ ইতিহাস বহুত বেছি শক্তিশালী আছিল। আৰু তেনেস্থলত কিছুমান বিশ্বাসখণ্ড বিশ্বাস ঠাই লৈছে আমাৰ অসম অসমৰ ধৰক মই আপোনাৰ পৰা অলপ অন্ধবিশ্বাসৰ কথা জানিব বিচাৰো, আমাৰ অসমৰ প্ৰাচীন কালত কেনেকুৱা অন্ধবিশ্বাস আছিল তুমি অলপ কব পাৰিবা, নেকি?
হয়, অন্ধবিশ্বাস বুলি ক'লেহে তো আপোনাৰ বহ ভিনিয়ে দেখা পোৱা যায়।
হয় বহুত
কাৰণ আপোনাৰ, আমি অন্ধবিশ্বাসৰ লগতে মই এটা কথা ক'ব বিচাৰো কাৰ আগত তা আপোনাৰ বাল্য বিবাহ আছিলে, প্ৰাচীন অসমত। বাল্য বিবাহ তিতিদা প্রথা প্ৰথা এইবোৰো বিশেষ আপোনাৰ বিশেষলেখত লবলগীয়া। বেয়া কথা।
হয় সেইবোৰ এতিয়া বৰ্তমান সময়ত নাই, হয়, সেইবোৰ আছিলে আপুনি ভাল কথা কলে।
বহুখিনি আমাৰ
উম আৰু অন্ধবিশ্বাস আপুনি কলেই বাল্য বিবাহ। আৰু সতডাস কথা আছিল, আৰু আগতে গিৰিয়ীয়েক মৰিলে ভনীয়েকক অ' জুইত জাপি দিয়া হৈছিল। সেইবোৰ আহ, বতি থাই সফালে অ'। অন্ধ বিশ্বাস আছিল ডাইনী হত্যা হৈছিল ডাইন হত্যাটো আমাৰ কিছুমান অঞ্চলত এতিয়াও শুনিব
পোৱা যায় হয়, এতিয়াওঁ আছে আপোনাৰ ভিতৰুৱা অঞ্চ চলবৰত এতিয়াওঁ সেইবোৰ ঠাই আপোনাৰ উন্নত হোৱা নাই।
সেইবোৰ বস্তু এতিয়া মই ভাবো আমাৰ মানুহক সকলে ৰাইজেই হওঁক সকলোৱে নোহৱাওঁক পঢ়িলে বহুতখিনি ভাল হয় হয় বুলি মই ভাবো।
সেইবোৰ অঞ্চলত আপোনাৰ অলপ শিক্ষাগত দিশটোওঁ যেন অলপ আগবাঢ়ি যাওঁক।
অ' এতিয়া আকৌ কথা ক'লে শিক্ষা আগবঢ়ি গলে মানুহসকলে বুজি পাব, অন্ধবিশ্বাস বোৰ
হয় হয়।
হ'ব সেইটো আপুনি ভাল আপুনি শিক্ষাৰ ক্ষেত্ৰত তেনেকুৱা অঞ্চলত আগবাঢ়িবলৈ কি ব্যৱস্থা ল'ব লাগিব বুলি আপুনি ভাবে?
তেনেকুৱা ব্যৱস্থা বুলি কবলৈ গ'লেহে আপোনাৰ সেইবোৰ ঠাইত যিবোৰ আমাৰ শিক্ষিত লোক আছে অসমত, সেইবোৰ লোকে আপুনি আগবাঢ়ি যায় যাব লাগিব সেইবোৰ অঞ্চললৈকে। যাই যেন সেইবোৰ যিবোৰ ন নজনা কথা সিহঁতক আমি শিকাব লাগিব।
ভাল কথা এটা ক'লে।
তেতিয়াহে সিহঁতৰ মনৰ পৰা যিবোৰ আপোনাৰ ভয় শংকা বা আপোনাৰ অন্ধবিশ্বাস আছে সেইবোৰ দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিব লাগিব।
সেই ক্ষেত্ৰত তেওঁলোকৰ মই ভাবো স্কুল কলেজ এইবোৰ বহুত বেছি শিক্ষানুস্থান প্ৰতিষ্ঠান গঢ়িব লাগিব। তাত উন্নত উন্নত ধৰণৰ শিক্ষক নিযুক্তি দিব লাগিব
দিব লাগিব।
অ
সেইবোৰ প্ৰথমে আমি হাতত ল'ব লাগিব। কাৰণ সেইবোৰ যিহেতু সিহঁতে ইমান খিনি আগবাঢ়ি যোৱা নাই এতিয়াওঁ। কাৰন প্ৰাচীন অসমৰ যিবোৰ আপোনাৰ নিয়ম আছে, সেইবোৰ বহু ঠাইতে আপোনাৰ এতিয়া পৰিলক্ষিত দেখা যায়। হয় বিশেষ পাহাৰীয়া অঞ্চলত, হয়।
পাহৰিীয়া অঞ্চলতো আমি শিক্ষানুষ্ঠান প্ৰতিষ্ঠান পাতিব লাগিব।
হয় হয়।
আৰু পাহাৰীয়া অঞ্চলৰ মানুহৰ আৰু আমাৰ জীৱন ধাৰণৰ প্ৰণালী অলপমান বেলেগ, কাৰণ তেওঁলোকে প্ৰাচীন এতিয়া হয় সকলোৰে জীৱন প্ৰণালী অলপমান প্ৰায় মিল থাকিলেওঁ কিছুমান ক্ষেত্ৰত পাৰ্থক্যওঁ আছিল, সেইবাবে আজিও সেই পাৰ্থক্যতো দেখা যায়। আৰু আগতে যেতিয়া আগতে আমাৰ বিনিময় প্ৰথা আছিল। এতিয়া এতিয়া বিনিময় প্ৰথাটো নাই। নাই কিন্তু বিনিময় লেও আমি জোনবিল মেলাত বৰ্তমানো বিনিময় প্ৰথা আমি দেখিবলৈ পাওঁ। দেখা যায় সেইটোৰ কাৰণেওঁ আমাৰ ভাল লাগে। চলি আছে, তেনেকুৱা আমাৰ অসমৰ ইতিহাসখন বহুত ভাল। হয়। বাকী বৰ্তমান বাৰ আৰু মই আপোনাৰ কথা বহুত খিনিয় কথা জানিব পাৰিলো, আপোনাকো মই ক'লো তাৰ বাবে বহুত
হয় নজনা কথা জানিলো, হয়। মোৰ বাৰু বিশেষ জ্ঞা ত নহয় কিন্তু, মই আপোনাৰ পৰা বহুখিনি জানিব পাৰিলো। সেইয় বহুত ধন্যবাদ আপোন। হয় ঠিক আছে দিয়া।